হেল্ল' অ কি কথা পাতি আছিলো যে
আমি খোৱা-বোৱাৰ কথাই পাতি আছিলো
অ অ অ তাকে ৰাতিপুৱা আজিৰ মই মানে খাম আৰু এতিয়া লাহেকে আজি ভাবিছো ভাত দাইলত মানে কি বুলি কয় ভাত কেৰেলা আৰু হেৰি দি পিনে খাম কুন্দুলি দি পিনে খাম তাৰপিছত আৰু কি বুলি কয় তোমাৰ কণীখিনি হেৰি কৰিম আৰু তোমাৰ ডাঙৰকৈ এটা অমলেট বনাম তাৰ পিছত সেইটোকে মই এডখৰ খাম আৰু তাৰ এডখ সৰু সৰু কৰি পিনে পিঁয়াজৰ লগত পিঁয়াজখিনি ভাজি পিনে
অ।
অ অ।
কোৱা
ভাত খালা।
ভাত খালোঁ।
অ।
ভাত খাই গা ধুলো, গা ধুই মেলি ভাত খালো।
অ
কাপোৰ ধুলোঁ অলপমান।
উম।
পিছে আজি ক্লাছলে যাবা নাই?
আজি যাব লাগিব ক্লাছলে ওলাম আৱ লাহেকে এতিয়া
অঁ
অ দুটামান বাজিব হৈছে যে
উম।
তাপা আকৌ তাৰপিছত আৰু। ইয়া চৰাই মাতি আছে চোন কি চৰাই মাতি আছে বাৰু শালিকা নেকি?
চৰাইয়ে ঘূৰি ফুৰিছে শালিকা নহয় এই শালিকা চৰাই উৰি ফুৰিছে।
অ।
আছে একেবাৰে চৰাই ঘূৰি ফুৰিছে শুনিছা নেকি?
উম তাকেই শালিকাই মাতি থকা শুনিছোঁ।
তোমালোকৰ পিছৰ ওচৰত আছে নাই চৰাই?
এইডখৰ বৰ বেছি নাই এইডখৰত এডাল বাঁহ অ ঘন ঘৰ চিৰিকা ওলাব।
উম।
কবাত শালিকা কেতিয়াবা এটা দুটা পৰেহি। মানুহৰ মাজত থকা খিনিয়ে আৰু কাউৰী উপৰ উপৰে উৰি থাকে। আগতে পিছফালে বাহঁ গছ কেইজোপা মান আছে। লে তাত মানে বগলী আৰু কণা মুচৰি পৰি থাকে সি।
উম।
পিছফালে বাহঁ গছ আজিকালি নাই।
আজিকালি নাই ন উম।
উম মালিকে মালিকে। সাপ ওলাই বুলি কাটিলে।
অহ।
তাৰপিছত আৰু আৰু কি আছে কাম। আৰু ইয়াত তোমাৰ কেৰৰ্কেটুৱা বিলাক ওলায়।
অহ।
অ পখিলা ওলাই দেৰিছত।
উম।
তোমালোকৰ এইদখত কেৰৰ্কেটুৱা ওলাই নি?
কেৰৰ্কেটোৱা যে নাই দেখুৱা দেই বহুত দিন হ'ল।
অ এই দখত কেৰ্কেটুৱা ঢেৰ আছে পিছফালে বাৰীত।
হয় নেকি?
হয়।
কি গছত বা?
তোমাৰ এইডখত জামুক গছ এজোপা আছে তাৰপিছত পিছফালে। অমিতা- চমিতা তামোল -চামোল কিবা -কিবি তামোল নাই বাৰু অমিতা চমিতা কিবা -কিবি কেইজোপামান গছ গছে মই ইমানকে নটিচ নাই কৰা বাৰু। বৰঠাকুৰ নাৰ্ছিং হোমৰো পিফালে সৰুকে অকমান বাৰী এডখ আছে।
উম।
সেইডখত পূৰা কেৰ্কেটুৱা ওলাই।
হয় ন।
অ। অ। উ মানুহটো সৰু নিগনিটো সমানে থাকে বাৰু। কিন্তু আৰু তোমাৰ নেজডাল বহুত ডাঙৰ থাকে। তাৰপিছত আৰু তুমি যদি পিছফালে যোৱা আমাৰ ঘৰৰ পিছফালৰ ৰাস্তাটোৱেদি যদি যোৱা। মানে আমি ক্লাছৰ পৰা আহোতে যোনফালে আহো যে।
উম।
আৰু সৰু সুৰা মানে গলি কেইটামান আছে মানে সে সেইফালেদিও ওলাব পাৰি অকমান ঘূৰি ঘূৰি যাওঁ বুলি ক'লে। সেইফালে নেউলো ওলায়।
নেউল?
অ, নেউলো ওলাই অ।
নেউলো নাই নি? ব বহুত দিন হ'ল দেখাই নাই এইবোৰ বস্তু। আৰু এটা বস্তু যে আছ গুই বুলি।
অ, অ, অ গুই হয়, হয়। সেইদিনাখন আমি খোৱা কথা পাতিছিলো নহয়।
তাকেহে।
অ। তাকে এতিয়া সেই বস্তুটো আজি-কালি বহুত কমি গৈছে, কিন্তু তাকে এতিয়া খাব নালাগে আৰু আজি-কালি যদি দেখা সেইটো দেখিবলৈও আজি-কালি ভাগ্য লাগিব নহয়।
উম, উম।
হয়, হয়, হয়। তোমাৰ এইডোখৰত তেনেকেতো নাই গুই, কিন্তু গাঁও বিলাকত থাকেই আও এই বাগানে-চাগানে ওলায়।
উম, ৰবাচোন হা ফোন কল এটা আহিছে।
অ, অ, অ ঠিক আছে হ'ব বাৰু।